হেল্ল'?
হয়, হেল্ল'?
শুনিছেনে?
হয়, শুনি আছোঁ।
অ', আপুনি কথা পাতিব পাৰিব অকমান সময়?
হয় পাৰিম, হয় হয় কওক, আ আপুনি কিহৰ কাৰণে ফোন কৰিলে?
আচলতে মই অকমান আমাৰ জীৱন নিৰ্বাহৰ কাৰণে সৰু সুৰা ব্যৱসায়ৰ কথা ভাবি আছিলো। সেইকাৰণে ভাব বলৈ যে আপোনাৰ লগত অকণমান কথা পাতি চাওঁ, যে ধৰি লওক কেনেকুৱা কি উপায় কৰিব পাৰি?
হয়।
আহ গৰু, ছাগলী লালন পালনত অসমৰ পহু পৰিয়ালৰ বাবে এটা গুৰুত তপূৰ্ণ জীৱিকা নহয় নে আৰু ইয়াৰ জৰিয়তে বহুলোকে উপাৰ্জন কৰি স্বাৱলম্বীও হৈছে। আৰু গাঁৱৰ বহুতো মানে পৰিয়ালবোৰে গৰু, ছাগলী আদি কু কুকুৰা এইবোৰ পুহি পেলাইও তেওঁলোকৰ মানে গাখীৰ বা গ বৰ বা ছাগলী বিক ক্ৰী কৰিও বহু পৰিমানৰ আয় কৰি আছে।
হয়।
সেয়ে ভাবিলো তাৰ কাৰণে কেনেকুৱা কি উপায় দিব পাৰে আপুনি তাকে আলোচনা কৰোঁ বুলি এইখন কৰিলো।
নিশ্চয়।
হয় মানে আপোনাৰ মতে আপোনাৰ যোনটো আমি এতিয়া বিষয়টো ল'ব বিচাৰিছোঁ কি
আহ আমাৰ নতুন প্ৰজন্মৰ ল'ৰা - ছোৱালী বা ডেকা - গাভৰুবিলাক কেনেকৈ মানে অৰ্থনৈতিক ক্ষে ক্ষেত্ৰত স্বাৱলম্বী হ'ব। অ সেই বিষয়েও মানে যেনেকৈ আমাৰ জীৱ - জন্তু পুহি সেইবিলাক আ সেইবিলাক ফাৰ্মিং বা ফাৰ্ম কৰি আমি আ যেনেকৈ আ অৰ্থনৈতিক ক্ষেত্ৰত আমি অ স্বাৱলম্বী হ'ব, হয় হয়। ত' ঠিক আছে, মই অ মোৰ মনত আহিছে মানে কেনেকৈ আমি অলপবিলাক কা আইডিয়াবিলাক আহিছে যেনেকৈ যেনেকৈ আমি অসমৰ জনসাধাৰণ বিলাকেটো প্ৰায় আমাৰ- মাংস ভক্ষণটো কৰো আমি, মাংস বা মাছটো খাওঁৱে নহয় জানো। বহুতে খায় আমাৰ উত্তৰ পূৰ্বাঞ্চলত তো বহুত মাংস সেৱন কৰা হয়। তো সেনেকৈয়ে মানে আমাৰ জীৱ জন্তু পুহি বা মাংসৰ- কাৰণে যেনেকৈ কুকুৰা মূৰ্গী বা মূৰ্গা বা তাৰপিছত- আপোনাৰ হাঁহ এইবিলাকৰ মানে ফাৰ্ম কৰি কিনি আমি আঁ অলপ নিজৰ- অঁ' অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰোঁ, যেনেকৈ-
হয়।
অঁ' যেনেকৈ এটা পুখুৰী যদি আপোনাৰ- অঁ' আপোনালোকৰ যেতা চাপ'জ এটা- পুখুৰী আছে, যদি পুখুৰীও নাই তেতিয়াহ'লে আমাৰ চৰকাৰৰ পৰা- এ ঋণ লৈ পুখুৰী খান্দিব পাৰি, এনেকাই অলপ স্কীম আছে। মানে, য'ত নেকি আপুনি- অঁ' চৰকাৰৰ পৰা লৈ কিনে পুখুৰী খান্দি তাতে আপুনি ফাৰ্মিং কৰিব পাৰে। ত' মাছ পোহাৰ লগতে অঁ- কাছাৰী এইবিলাক মাছ পোহাৰ লগতে আপুনি যদি তাতে হাঁহ- হাঁহো লগাই দিয়ে বা হাঁহৰ ফাৰ্মিং কৰে- ত' তেতিয়াহ'লে আপোনাৰ আহ আপোনাৰ দুগুণ মানে লাভ হয়। অঁ' যেনেকৈ- পুখুৰীতটো লাগিবই, এটা পানীত থকা যাগা লাগিবই হাঁহ পালন কৰিবৰ কাৰণে। অঁ' অঁ তাতে মানে পুখুৰীৰ মাছো থাকিল আৰু হাঁহো পুহিলে। এটা চাংঘৰ বনাই দিব লাগিব অঁ তাতে। এ পুখুৰীৰ ওপৰত তেতিয়া মানে সিহঁতে তেখেতসকলে পানীটো- অঁ' সাঁতুৰিব হাঁহবোৰ, যেতিয়া ইচ্ছা যায় তেত- এতিয়া চাংঘৰত আহি সিহঁতে অঁ জিৰণি ল'ব পাৰে আৰু, তো এইটোৱে আৰু- পুখুৰীত মানে আমি সৰু মাছ এৰি দিব নোৱাৰিম, পুখুৰী অলপ- অঁ' আহ হাঁহটো খাব নোৱাৰে অলপ ডাঙৰ মাছ এৰি দিব পাৰি আৰু। ত' সেনেকাই- অ' এটা আপোনাৰটো আমি এতিয়া যিটো দেখা পাইছোং- বজাৰত এটা হাঁহৰ মূল্য হৈছে আপোনাৰ ছশ সাতশ টকা। যত নেকি এইটো এক কি এক কিলো বা দেৰ কেজি এনেকা থাকে। অঁ' এনেকে মানে বহুত অ ইয়াৰ দামটো বেছি আৰু যেনেকৈ- আঁহ এতিয়া গ্ৰীষ্ম কালত মানে- হাঁহ মাংসটো খাবৰ কাৰণে ইমান ভাল নহয়, কাৰণ- এতিয়া তেখেতসকলৰ চৰ্বি কম হয় ত' আমাৰ- এটাই সময় আহে যেনেকৈ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহত বা বিহু- আমাৰ যোনটো মাঘ বিহু মাঘ বিহু সময়ত মানে- অঁ হাঁহ মাংসটো মানে বহুত চৰ্বি থাকে বা ভাল হয় খাবলে। ত' সেইটো মানে আমি যেনেকৈ আমি- খাবৰ কাৰণে কোমোৰা বুঢ়া কোমোৰাটো থৈ দিওঁ এইটো কোমৰাৰ লগত- আৰু যদি আমি হাঁহ মাংস খাই বহুত টেষ্টি হয় মানে। সোৱাদ হয় ত' এনেকা আমাৰ এনেকা আহ- মানে এইবিলাক ব্যৱসায় কৰি কিনি বা এইবিলাক আমি ফাৰ্ম ফাৰ্মিং কৰি- বা পুহি অঁ' হাঁহ কুকুৰা পুহি আমি- আমি জীৱনত মানে অৰ্থনীতিৰ ক্ষেত্ৰত স্বাৱলম্বী হ'ব পাৰোঁ, আৰু আছে যেনে- হয় আমি যোনটো মানে এটা ডাঙৰ এটা অ' হয়, এতিয়া মানে আমাৰ জনসাধাৰণ বিলাকে প্ৰায়ে এইটো ফাৰ্মিং কৰা দেখা পাইছো, যেনেকৈ গাহৰি ফাৰ্ম কৰা ফাৰ্মিং কৰা। হয়। এটা কথাও আছে মানে, এটা ৰিচেণ্ট যোনটো আমাৰ চৰকাৰৰ। শেহতীয়াকৈ আমাৰ চৰকাৰৰ এটা আ যোনটো তালিকা মতে।
হয়।
আমাৰ উত্তৰ পূৰ্বাঞ্চলত বোলে চবতকৈ বেছি মানে সকলোতকৈ ভাৰতবৰ্ষত। সকলোতকৈ বেছি গাহৰি মাংস সেৱন কৰা হয়, হয়। ত' কিন্তু আমাৰ প্ৰডাকশ্যনটো কম উত্তৰ পূৰ্বাঞ্চলত। প্ৰডাকশ্যন কমৰ কাৰণে কি হয় আমি বিভিন্ন ৰাজ্যৰ পৰা আমি ইয়াতে ছাপ্লাই দিব লগা হয়, যেনেকৈ পাঞ্জাৱ। উত্তৰ প্ৰদেশ, এইবিলাকৰ পৰা মানে গাহৰি মাংস বহুত আহে আমাৰ ইয়াত, ত'
হয়।
যদি আমি ইমান গাহৰি মাংস খাওঁ, উত্তৰ পূৰ্বাঞ্চলত বেছিকৈ। কিয় আমি নিজৰ পোহা বস্তুটো, বা পোহা জীৱন জীৱ- জন্তুটো আমি কিয় নিজে পুহিব নোৱাৰো, ত' সেইকাৰণে মানে আমাৰ চৰকাৰো যেনেকৈ আমাৰ অসমত থকা, আমাৰ বডোলেণ্ড এৰিয়া। টো বি টি চি বুলি কয়, বি টি চ ৰ এটা এটা স্কিমো আহিছিল, অ আ পিক মিছন বুলি, অ' পিক মিচনৰ মানে এনেকা লোন দি বা ঋণ দি কিনে ডেকা গাভৰুবিলাকক গাহৰি পোহাত মানে স্বাৱলম্বী কৰা। বা অ', অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী কৰা, য'ত মানে কি আমাৰ আ ডাঙৰ বজাৰ সেইটো গাহৰি মাংসটো। ত' গাহৰি মাংসতো আমি কি ইয়াতে পুহি, ইয়াতে ফাৰ্মিং কৰি আমি নৰ্থইষ্টতে আমাৰ উত্তৰ পূৰ্বাঞ্চলত মানে বিক্ৰী কৰাৰ লগতে বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মানে পঠোৱা, বা বিক্ৰী কৰা আৰু ত' সেই কাৰণে এইটো মিছনটো চলাইছিলে, ত' এতিয়াও হৈ আছে। আৰু তাৰ উপৰিও বহুত আছে ডাঙৰ ডাঙৰ। গাহৰি ফাৰ্ম বহুত দেখা পোৱা যায়, পোৱা যায়, আমাৰ গাঁও অঞ্চল বিলাকো বা আমাৰ অঞ্চলতো। এনেকা বহুত ডাঙৰ ডাঙৰ গাহৰি ফাৰ্ম আছে, য'ত নেকি এটা এটা মানে ডেকা গাহৰুবিলাক নিজৰ অৰ্থনৈতিক ক্ষেত্ৰত স্বাৱলম্বী হোৱাৰ লগতে, বেলেগ বা লোকক, কাম কৰিবলৈ কাৰণেতো তাত মানুহ লাগিবই। ত' তাত তেখেতসকলেও মানে তাত চাকৰি দি আছে, মানে কাম কৰাই আছে, বা চাকৰি দি আছে। তেখেত সকলো ঘৰ চলাব পাৰিছে, সেইকাৰণে এইবিলাক মানে বহুত ভাল বিভাগ। এইবিলাক ব্যৱসায়বিলাক বা এইবিলাক ফাৰ্ম কৰাবিলাক ফাৰ্মিং কৰাবিলাক হয়। ত' আপুনি কিবা এটা ক'ব নেকি, তেতিয়াহ'লে আকৌ জীৱ জন্তু- পুহি বা কিবা খেতি কৰিও যদি আমাৰ ব্যৱসায় বা আমাৰ জীৱন স্বাৱলম্বী হোৱা অৰ্থনৈতিক ক্ষেত্ৰত অলপ কওঁক তেতিয়াহ'লে।
হয়' আপোনাৰ কথাৰ পৰা মই বুজি পালো যে, আমি অ' পুখুৰীৰত অকল মাছেৰে নহয় আমি তাতে লগতে আমি হাঁহও পুহিব পাৰো, তাৰমানে তা ঠাইতে আমি দুইটাই আমি প্ৰডাকশ্বন কৰিব পাৰো। তাই লগতে আমি। যদি আমাৰ ঘৰত অকমান আহ বেছিকৈ ঠাই থাকে মুকলি ঠাই এহ্ হে। তাত হয়তো আমি কুকুৰাও পুহিব পাৰো।
হয়।
হা আ আ আ আৰু গৰুৰ গাখীৰ বিক্ৰী কৰিও আমাৰ নিয়মীয়া উপাৰ্জন কৰিব পৰা যায়। আৰু গোবৰৰ চত এ সাৰ হিচাপে ব্যৱহাৰ হয় ইহ্ যিটো খেতিৰ বাবে বহুত উপকাৰী। কিহ চু আৰু সি। ছাগলী পালন কৰিলেও তুলনামূলক ভাৱে কম মূলধন লাগে। সেয়েহে সে সেইবাবে ইস্ বহু যুৱক যুৱতী আৰু মহিলাই এই ব্যৱসায় আৰম্ভ কৰাও দেখা গৈছে। এ এ এ আ আ আ আৰু ছাগলী বেছি যত্নৰো প্ৰয়োজন নাই কাৰণ সঠিক ভাৱে পালন কৰিলে হে হে। আহ ভাল লাভ হব পাৰে এ এ এ আ। কিন্তু সফল হ'বলৈ গৰু-ছাগলীৰ সঠিক যত্ন লোৱাটো খুব দৰকাৰ কাৰণ হা হা বা আহ যদি এ সম্পূৰ্ণ পেট ভৰে খাব নোৱাৰে তেতিয়া তেখেতসকলৰ আ আ আ স্বাস্থ্যৰো কথা আছে। আৰু যদি স্বাস্থ্য ভাল নহয় আমি ভাল অ অ অ অ অ, তাৰ দামো পোৱা নাযায়। নাযাব আৰু সময়মতে খাদ্য দিব লাগে। কিবা পৰিষ্কাৰ ঠাইত ৰাখিব লাগে। আৰু বিশুদ্ধ পানীৰ যোগান ধৰিব লাগে আৰু নিয়মিত পশু চিকিৎ চাষক সকলৰো নিশ্চয় পৰামৰ্শ লব লাগিব পাৰে। আহ আৰু আপুনি যেনেকৈ কলে চৰকাৰেও পশুপালনৰ বাবে বিভিন্ন সহায় আৰু আ আ, আহ প্ৰশিক্ষণ দিছে। সেইবাবে সুবিধা হলে আৰু ভাল ফল পাব পাৰে এইবোৰ সুবিধাবোৰ ল'ব পাৰিলে।
হয়।
আ আহ্। আধুনিক পদ্ধতিৰে গৰু-ছাগলী পালন কৰিলেও উৎপাদন আৰু আয় দুয়োটাই বৃদ্ধ ধি কৰিব পাৰি। আৰু যেনেকৈ ধৰি লওক আ আ আ। আহ মোৰ মতে খেতি-বাতিৰ লগতে গৰু ছাগলী পালন কৰিলে আ আ। কৃষকসকলৰ আয় আৰু বাঢ়িব পাৰে। ই ই স কাৰণ আ আ আ আহ প ৰু অহ। যিহেতু আমি ধৰি লওক ধান ৰোৱাৰ পিছত যেতিয়া আমি ধান খিনি কাটি লৈ যাওঁ আহ্ আহ্। তাৰ পিছতো তাত বহুত খিনি নাৰা ৰৈ যায়। হে এ এ সেইবোৰো গৰুৱে খাব পাৰে। বা তাৰ লগতে গৰু আমাক গাখীৰ দিলে সেই গাখীৰো বিক্ৰী কৰিব পাৰা যায় আহ্ আহ্। আৰু তাৰ লগতে গোবৰো আমি জৈৱিক সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰো আ আ আ। আৰু এতিয়াতো গাওঁ অঞ্চলবোৰত হা আ। গোবৰবোৰ শুকাই পেলাই এতিয়াতো বিক্ৰীও কৰা আৰম্ভ কৰি দিছে মানুহবোৰ। দে ই ই আহ্ আ ধৰিলওক আমাৰ যিমানবোৰ কেচা পাত সৰে বা জাবৰ জোথৰ বোৰৰ লগত এ এ এ হে মিহলাই পেলাই শুকাই থৈ পেলাই ই আহ্। গোবৰৰ সাৰো অ অহ বনাই পেলাই এনেকে জৈৱিক সাৰ হিচাপে বিক্ৰী কৰে। চু হা আ আ তাৰ লগতে। আহ হা অ ছাগলীৰো আমি পোৱালী বোৰ বিক্ৰী কৰিব পাৰো বা ডাঙৰ হোৱাৰ পিছতো বিক্ৰী কৰিব পাৰো আ আ আ আৰু তে যেনেকে আপুনি কলে। গাহঁৰি আচলতে আহ, মই ভাবো যে আপোনাৰ যদি সুবিধা নাথাকে আপুনি ফাৰ্ম নকৰিলেওঁ ঘৰত দুইটা বা তি তিনিটা পূহিলেও যথেষ্ট হ'ব পাৰে। কাৰণ ছয় ছয়ৰ পৰা দহঁমাহৰ ভিতৰলৈকেতো বিক্ৰী কৰিব পৰাই আছেঁ। সেইটোওঁ মই ভাবো সেই। এইয়ে আজিৰ যুৱ প্ৰজন্মই এই ক্ষেত্ৰত আগ্ৰহী হোৱা উচিত বুলি মই ভাবোঁ।
হয়। হয় ত' নাৱ আমাৰ সময়টো হৈ গৈছে।
হয়।
হয়। ত' আমি আজিৰ আলোচনাটো ইয়াতে সামৰিব লগা হ'ব। ত' ঠিক আছে আপোনাক আলোচনা কৰি মানে ভাল লাগিল ধন্যবাদ থাকিল আপোনালৈ।
ধন্যবাদ।